অ হেল্ল'
অ শুনিছোঁ শুনিছোঁ।
অ কি খবৰ?
উম খৰ ভালে দিয়া তোমাৰ?
ভালে আছোঁ ভালে আছোঁ এয়া।
অ এই বহুত গৰম দিছে নক'বা আৰু।
সেইটয়েইেতো বহুত দিছে আৰু।
উম তাকে মই এতিয়া তোমাৰ এইটো গৰমতে মানে গছ গছনিৰ যি। তোমাৰ ইম্পৰ্টেন্ঞ্চ সি মহত্ব তাৰ কথাই ভাবি আছিলোঁ গছ গছনি নাথাকিলে মানে আমাৰ কি হ'লে ভাবা চোন তুমি নিজে।
হয় ঠিকে কৈছা।
গছ গছনি আছে কাৰণে যি অলপ মানে সকাহ আছে নহ'লে তো আৰু অসুবিধা হ'লে হয়।
উম ঠিকে কৈছা গছ গছনিতো আছে কাৰণে অলপমান আৰু গছ গছনি যিমান পাৰি ৰুবই লাগে।
আহ ঠিকে কৈছ মইতো ৰৱেই আচলতে তোমাৰ মই তোমাক মিছা নকওঁ মই। মানে প্ৰত্যেক মাহে মানে মোৰ নহয়গে ৰোৱা তেনেকে কিন্তু কথাটো হ'ল যে প্ৰত্যয়েক জন্মদিনত মই। মানে এজোপা গছপুলি ৰুওয়েই মই।
হয়
আহ তাৰ কিছুমান তাৰ যত্ন লৈ মই এতিয়া বহুত ডাঙৰ দীঘল হৈ গ'ল। এতিয়া আমাৰ ঘৰত থকা মানে কঁঠাল গছ আম গছ তাৰ পিছত ইপিনে তোমাৰ। অকল হেৰি আছে তোমাৰ। এনে জামুনৰ গছ এই তিনিজোপা গছ মই ৰোৱা এয়া বহুত ডাঙৰ ডাঙৰ এয়াল দিয়ে মানে।
অ ভালে চোন।
হয়। তুমি আজিলৈকে এনে গছ পুলি কিবা ৰুই পাইছ নে মানে।
মই ৰুইছো ইছ গছপুলি জামৰ বুলি ৰুইছিলো ঘৰত। কিন্তু মানে আৰু কি আৰু এই জানে অলপমান মাটি বোৰি কিনে এতিয়া এতিয়াও আছে ডাঙৰ হৈ আছে লাহে লাহে।
হয় হয় বুজিছোঁ।
জামুৰ পোলি ৰুই চিলো মই। এতিয়া ডাঙৰ হৈ আছে নিম গছৰ পুলি দিছিল যে এতিয়া ডাঙৰ হৈছিল দেচোন ভাল। নিমপাতৰ নিমপাত খাই কিনে যে এই তেলত ভাজি কিনে খাই লওঁ খাই ল সেইটো। সেইটো খাওঁ কেতিয়াবা কেতিয়াবা।
হয় হয় ঠিকে কৈছে আগতেতো সৰু থাকোতে তোমাৰ স্কুলত থাকোতে আমি মানে এনে কম্পিটিচন কৰিছিলো প্ৰতিযোগিতা কৰিছিলো লগৰ লগত কোনে কেইটা নিমপাত খাব পাৰে তেনেকুৱা ধৰণৰ।
অহ।
ঠিকে কৈছে বাকী তোমাৰ নহয় তোমাৰ তুমি ৰোৱা গছ পুলিৰ ভিতৰত মানে কোনোবাই হেৰি কিবা মানে ফল দিয়া গছ পুলি আছে নে মানে। এতিয়াও ডাঙৰ দীঘল হয়।
ফল দিয়া নাই ফল দিয়া নাই মানে কি আৰু মই সেনেকুৱা আম, কঁঠাল, এনকা আৰু মানে নিম গছ ৰুইছিলো যাব বুলিতো হোৱাই নাই নিম গছতো ৰুইছিলো আৰু মই। হেৰি ৰুইছিলোঁ কি কোৱা এ আমৰ পুলি ৰুইছিলো কিন্তু এতিয়া ডাঙৰ হোৱা নাই মানে অলপ মানে অলপ হ'ব আৰু মোটামুটি দুই তিনি বছৰ পিছত আম লাগিব আৰু যাতে এতিয়ালৈকে মানে হোৱা নাই আৰু।
ঠিকে কৈছে দেই আমৰ পুলি মানে আচলতে তোমাৰ আম খাবলৈ বহুত ভাল লাগে কিন্তু দেই মোৰ প্ৰিয় ফলৰ ভিতৰত মানে আম একদম প্ৰিয় মানে মোৰ। আম আৰু এইফালে তোমাৰ লিচু লিচু বহুত প্ৰিয়।
নিশ্চয় মোৰতো মোৰ প্ৰিয় মধুৰিআম আৰু হেৰি যাম যাম সেইকাৰণে যামৰ পোলি ৰুইছিলো মই।
হয় হয় বুজি পাইছোঁ মোৰো তোমাৰ ধৰি লও মধুৰি আম মোৰো ভাল পাও কিন্তু কথাটো হ'ল যে সৰু মধুৰি আম মই ভাল নাপাওঁ তেনেকে ডাঙৰ ডাঙৰ যে বজাৰত পাই মানে পিঠাত ডাঙৰ ডাঙৰ মধুৰিআম থাকে যে,
হয়।
সেইবোৰ ভাল পাওঁ খাবলে।
উম।
আৰু তোমাৰ তেজপুৰৰ প্ৰখ্যাত লিছু কথাটো তুমি শুনিছাই চাগে।
অ অ শুলিছো শুনিছোঁ খাই পাইছা নে নাই?
উ খাইছো খাইছো বহুত ভাল লাগে।
মই খোৱাই নাই ৰবা।
সেই বহুত ভাল লাগে তোমাৰ তাত মানে মাং তাত মানে মাংস বেছি থাকে আৰু গুটিটো মানে সৰু থাকে তোমাৰ ভাল লাগে বহুত।
অ মই খাই খোৱাই নাই আৰু মানে এইটো এনেকুৱা মানে নানেও ঘৰতো এনেকুৱা নানে আৰু কোনো এনেকুৱা স্কুলৰ পৰা ধৰা কোনো নাথাকেও যিহেতু
হয় হয় বুইছো বাকী খোৱা বোৱা, খোৱা বোৱা কৰিলে তুমি?
কৰিলো কৰিলো। তুমি?
মই খোৱা বোৱা কৰি এনে গছৰ তলতে বহি আছো আৰু ধুনীয়া বতাহ দি আছে অকণ অকনকে ঘৰত মানে তোমাৰ এতিয়া গৰম দি আছে টো ঘৰত।
অ', ভালেই চোন, এনে তেজপুৰ চেজপুৰ ফুৰি ফুৰিব গৈছা নে নাই?
তেজপুৰ ফুৰিব তোমাৰ তেনেকে যোৱা নাই যাম বুলিয়ে ভাবি আছো তোমাৰ অহা বছ বছৰ যাম চাগে, অহা বছৰ যাম তুমি অন অনিৰু দ্ধ আৰু ঊষাৰ কাহিনী শুনিছা নে মানে।
শুনিছো- শুনিছো ঊখা আৰু অনিৰুদ্ধ কাহিনীটো শুনিছো।
হয়। মানে তোমাক এনে মানে এখন কিবা ৰাষ্ট্ৰীয় কিবা তেনেকুৱা মানে পাৰ মানে কিবা ৰাষ্ট্ৰীয় উদ্যান নহয় মানে কিবা তেওঁলোকৰ স্মৃতিত পাৰ্ক এখন বনোৱা আছে বুলি। হয়-হয়।
হয়, ঊষা, অনিৰুদ্ধত স্মৃতি এই মহাভৈৰৱ মন্দিৰ
মহাভৈৰৱ মন্দিৰ, তুমি গৈছা নেকি তেজপুৰ।
নাই নাই- নাই যোৱা নাই মই এইবাৰ এবাৰো যাই পোৱা নাই, যাম বুলি ভা আশা কৰিছো কিন্তু তাইমে ব্যস্ততাৰ আকৌ ব্যস্ত হৈ থাকো, এনেকুৱা মানে নিমিলে সময়ো নিমিলে।
উম, বুজিছো মইও দিয়া ব্যস্ততাৰ মাজত সময়ে ওলাব নোৱাৰো।
এবাৰ বোলো যাম বুলি ভাবিছো এই তাৰপা অহা বছৰ অহা বছৰ মই যাম বুলি ভাবি আছো ৰ'বা।
হয়, গৈ আহিবা পতককে এপাক ভাল লাগিব গ'লে মানে, মইও যাম ৰ'বা অহা বছ ছৰ যাম বুলি ভাবিছোঁ।
চাব বহুত মন আছে মানে ঊষা, অনিৰুদ্ধৰ প্ৰেমৰ কাহিনী বিলাক। চাওঁ আৰু কি- কি আছে।
ঠিকে কৈছা তুমি ঠিকে কৈছা, তাতে তোমাৰ এইপিনে আচলতে ফুৰি ভাল লাগে তোমাৰ ফুৰিব লাগে মানুহে। এতিয়া মই ভাবো যে, যিমান ফুৰা হয় আমাৰ সিমানে বেছি জ্ঞান হয়, সিমানেই বেছি আমি মানে বস্তুবোৰ উপলব্ধি কৰিব পাৰো, এতিয়া কিছুমান কথা আমি কিতাপ পঢ়ি শিকিব পাৰো, কিন্তু কথা কথাটো হ'ল যে, ফুৰিলে মানে আমাৰ বিভিন্ন ধৰণৰ মানুহৰ লগত আমি লগ পাওঁ বিভিন্ন বস্তু আমি চাব পাৰো বিভিন্ন ঠাইৰ লগত চিনাকি হওঁ, গতিকে আমাৰ জ্ঞানবোৰ মানে বৃদ্ধি হয়। আৰু লগতে আমি বহুতো বস্তু মানে আমি কিতাপত যিবোৰ বস্তু শিকিব নোৱাৰো কেতিয়াও সেইবোৰ বস্তু মানে আমি ফুৰি কৰি মানুহক লগ পাই থাকো বুলি তেনেকে মই ভাবো আৰু।
উম, ঠিকে কৈছা তুমি, ভালে কথা কৈছা বাও। ফুৰিব লাগে ফুৰিব মানে।
হয়-হয় ঠিকে কৈছা আৰু তোমাৰ মেইন আচলতে কি তোমাৰ ফুৰাটো মানে ভাল নিজৰ মনৰ কাৰণে ভাল, এটা মনোৰঞ্জনো হয় কিন্তু তোমাৰ মানসিক এটা ক্ষমতাও বৃদ্ধি হয়, এতিয়া আমি ফুৰিলে বিভিন্ন ধৰণৰ যেতিয়া বস্তুবোৰ চাওঁ, মানে সেই বস্তুৰ বিষয়ে ভালকে জানিব পাৰো, বিভিন্ন মানুহক লগ পাওঁ তেওঁলোকে কিদৰে ভাবে, তেওঁলোকৰ আচাৰ ব্যৱহাৰ, তেওঁলোকৰ তোমাৰ যি সংস্কৃতি, তেওঁলোকৰ আ যি ৰহন, তেওঁলোকৰ মানে খোৱা যি ধৰণ, সেইবোৰ মানে প্ৰত্যেকটো বস্তুৱে আমি শিকিব পাৰো, নহয় জানো?
হয়- হয়, ঠিকেই কৈছা কাৰণ ফুৰিলে নতুন- নতুন মানুহ লগ পায়, নতুন- নতুন অভিজ্ঞতা অ অলপটো অভিজ্ঞতা হৈ দিয়াচো চোন যিমান যি হওঁক।
হয়, ঠিকে কৈছা তুমি। সেয়ে মই ভাবো যে, ফুৰাটো মানে অত্যন্ত আৱশ্যকীয় আৰু আচলতে মানুহে তোমাৰ কেতিয়াও মানে ঘৰত বৰ বেছিকে সোমাই থাকিব নালাগে যে যেতিয়া মানে সময় পায়, যেতিয়াই অকন টকা পইচা যোগাৰ হয়, মই ভাবো যে মানে পতককে বেছি দূৰ ন নহ'লেও অকন ওচৰ পৰা ফুৰি অহাটোৱে ভাল বুলি মই ভাবো।
ঠিকে ঠিকে-ঠিকে, মই মইয়ো এনেকুৱাকে ভাবো কাৰণ ফুৰিলে কি আৰু নিজৰ মনটো সতেজ হৈ থাকে ধৰা কিবা ধৰা সমস্যা হৈ থাকিলে ফুৰি থাকিব মানে যদি ক'ৰবাত ফুৰিব যোৱা যায় তেতিয়া মনটো অলপ ভাল হৈ থাকে, অ', মানে- মানে কি আৰু নতুন-নতুন বস্তুও নতুন ঠাই দেখা পায়, অভিজ্ঞতাও নতুন- নতুন।
হয় ঠিকে কৈছা তুমি। বাকি তুমি কি মানে এইবছৰ কৰবাত যোৱাৰ মানে এনেকে তোমাৰ আছে নে সপোন মানে কৰ'ৰবাত যাম বুলি?
মই এইবছৰ যাম বুলি আছে মই মেঘালয় পিনে যাম বুলি শ্বিলং এবাৰ যাব মন আছে আৰু।
অ আচ্ছা, শ্বিলং ভাল লাগে কিন্তু দেই মই গৈছিলো তোমাৰ এবাৰ।
হয়।
আকৌ আকৌ যাম ভাবি আছো মই তেনেকে।
অঁ মই মানে ভাবি আছো এবাৰ শ্বিলঙত যাওঁ নেকি।
হয় হয় মইয়ো তোমাৰ যাম আকৌ ভাবি আছো মই যাম বুলি এতিয়া মানে কথাটো হ'ল যে কেতিয়া সুবিধাকণ মিলে সেইটোয়ে কথা আৰু। ফেমিলিৰ লগত নাযাওঁ ফেমিলি মানে নাযায় বোলে পৰিয়ালবৰ্গৰ মানে তেনেকে সুবিধা নাপাই যে যাবলৈ। তেনেকে মই মই লগৰবোৰৰ লগতে যাম আৰু বন্ধু বৰ্গৰ লগত যাম আৰু।
মইয়ো মানে মই মাঁ দেউতাৰ ফেমিলিৰ লগত যাম বুলি ভাবিছো যাই যাই যোৱাও নাই ফেমিলি কাৰণে বুলি ভাবিছো শ্বিলঙত এইবাৰ ফুৰি আহিম।
হয় হয় ঠিকেই কৈছা তুমি। যাবা, বাকি তুমি দিনত শুলা নে নাই আজি?
অ।
মই তোমাৰ অকণ টোপনি টোপনি লাগি আছে কিন্তু আকৌ কথাটো হ'ল যে এতিয়া শুলে ৰাতি আকৌ টোপনি নাহিব যে সেইকাৰণে মানে শুই দিয়া নাই।
অ সেইটো হয় অৱশ্যে মই অলপ শুলো অলপ আগতে মানে শুই উঠিলো।
হয় দিয়া গৰমত বহুত অশান্তি লাগে গৰমতকে আচলতে ঠাণ্ডা দিনহে ভাল দেই সচাই।
অ এইটো হয় ভাল ঠাণ্ডাৰ দিন আৰু কি ভালে লাগে ঠাণ্ডা ঠাণ্ডাৰ দিনটো বেছিকে।
বেছিকৈ মানে কিন্তু ঠাণ্ডা পৰিলেও অলপ দিগদাৰ হৈ যায় চোন ৰাতি ঠাণ্ডা লাগিলে কৰ'ৰবাত মানে ত' ৰ'দ চ'দ নাই,
ঠিকেই কৈছা। এ কিন্তু মই ভাবো যে যিমান যি হলেও মানে গৰম দিনত কিন্তু অশান্তিত থকাতকে ঠাণ্ডা দিনটো অকণ ভাল। পিছে এইটো হয় বহুতো দুখীয়া মানুহৰ মানে যাৰ ঘৰ দুৱাৰ নাই তেওঁলোকৰ মানে কাপোৰ কানি নাই তেওঁলোকৰ বহুত বেছি কষ্ট হৈ যায়। এতিয়া আমি ভাবি আছো ঠাণ্ডা দিন ভাল বুলি কিন্তু তেওঁলোকৰ কাৰণে মানে এটা বহুত কষ্টকৰ মানে পৰিস্থিতি মানে তেওঁলোকে সন্মুখীন মানে হবলগীয়া হয়। গতিকে মানে এতিয়া আমাৰ কাৰণে কিবা এটা ভাল তেওঁলোক কাৰণে কিবা এটাহে বেয়াহে মানে প্ৰকৃতিৰ এটা নিয়ম আৰু গৰমৰ গৰম আহিলে ঠাণ্ডা আহে ঠাণ্ডা আহিলে গৰম আহে সোইটোৱে আৰু।
হয় হয় ঠিকে কৈছ।
কিন্তু বিশেষকে মোৰ মানে অ এইটো সময় বহুত প্ৰিয় যেতিয়া মানে ইমান গৰমো নাথাকে ইমান ঠাণ্ডাও ঠাণ্ডাও নাথাকে ইমান মধ্যভাগৰ সময়। মানে বহুত প্ৰিয়।
মধ্য মধ্যয় ফৰকাল যেতিয়া বতৰ
অ হয় হয় ঠিকে কৈছে।
ফৰকাৰ বতৰটো খুব বেছি মোৰ মোৰো ভাল লাগে ফৰকাৰ বতৰটো কাৰণ ভাল লাগে আৰু কি ত ৰ'দো নাই বৰষুণো নাই মানে মাজৰ মানে অ এক একো নাই। ঠাণ্ডাও নালাগে গৰমো নালাগে সেনেকুৱা এটা বতৰ ভাল লাগে আৰু।
ঠিকে কৈছা তুমি ঠিকে কৈছা বাকী ঠিকে আছে তুমি এবাৰ গৈ ফুৰি আহিবাগে যিমান যেতিয়া সুবিধা পোৱা মই ভাবো যে ফুৰি ফুৰাটো মানে তোমাৰ আৱশ্যকীয় হয় আৰু যিহেতু সুযোগ পাই আছা তুমি গৈ আহিবা। এইটো সুযোগটো এৰি নিদিবা।
হয় হয় হয় মই ভাবি আছো বোলো এবাৰ ফুৰিম এনে এইবাৰ ফুৰি লবা বোলো অলপ মানে ব- বন্ধ যিহেতু পাইছোঁ ফুৰিয়ে লওঁ বোলো এইবাৰ।
অ, ঠিকে ভাবিছ তুমি বাকী ময়ো তোমাৰ লগত এদিন ফুৰিব ওলাম দিয়া বহুত দিন হ'ল আমি ফুৰিব যোৱা নাই তেনেকে।
সেইটোৱে- সেইটোৱে মইও একালিকে ফুৰিম বুলি ভাবি আছোঁ ঠিক আছে দিয়া
ঠিক আছে দিয়া আকৌ ফোন কৰিম তোমালে পিছতকে।
দিয়া-দিয়া ঠিক আছে।